এই মাত্ৰ আহি পালা!
নাই আহি পাইছোঁ কেতিয়াবাই গুৱাহাটীৰ পৰা। ঘৰৰ অঁ, গুৱাহাটীৰ পৰা ঘৰলৈ কেতিয়াবা আহি পালোঁ, কিন্তু আহি চাহ খালোঁ অকণমান হাঁ। চাহটো খাই, মই মানে বন্ধু এজনৰ ঘৰলৈ গ'লোঁ, মানে তাৰ কিছুমান বস্তু মোৰ তাতে আছিল, সেইখিনি তাক দি আহিলোঁ। তাৰ পাছত তাৰপ অকণমান দূৰ তিনি-চাৰি কিলোমিটাৰমান দূৰ। তাৰ পিছত, তাৰ পৰা আহি, মই গা ধোৱা নাছিলোঁ আহি হা! গাটো ধুলোঁ, ৰাতিপুৱাই ধুই গৈছিলো আহি আৰু নাই। মই গৰমত একদম ঘ মানে ঘামি গৈছো তো! তাৰপিছত আহি গা - পা ধুলো, ধুই মানে
উম।
মানে অকণমান ফ্ৰেছ হৈছোঁ, ফ্ৰেছ হৈয়ে তোমাক ফোন কৰিলোঁ।
অ, কিহৰ কাৰণে যোৱা বুলি কৈছিলা? নহয়, কিহৰ কাৰণে যোৱা, আহা বুলি কৈছিলা?
জব।
ন নহয় নহয়, এই গুৱাহাটীত যে আহিছিলা।
অ', এ মানে মোৰ লগৰ ল'ৰা এটাৰ মানে কিবা এটা হাৰ্টৰ কিবা এটা অকনমান বেমাৰ হৈছে তাক লৈ গৈছিলোঁ এইমছত। মেডিকেলত লৈ গ'লোঁ, এমছত লৈ গৈছিলোঁ সি চিনি নাপায় বোলে।
অ', কি ঔষধ দিলে, নে কি কৰিলে?
নাই। অ' টেষ্ট মাখান কৰিব দিলে, চেকআপ চব টেষ্ট, টেষ্ট চেকআপ কিবা হাৰ্টৰ কিবা চেক আপ থাকে নহয়, কিবা
কেনেকে গম পাইছে, তাৰ যে কিবা হৈছে?
তেজ হা কা এ সি মানে অকনমান মানে আগৰ নিচিনা, অ' মানে দেখাই লাগে কিন্তু আগতকে দুৰ্বল সি হা উশাহ লওঁতে কষ্ট পায় হাৰ্টৰ বেমাৰৰ কাৰণে হ'য় তেনেকুৱা।
অ', কিন্তু নহ'বও পাৰে ধৰা সেইটো তাৰমানে মানে, হাৰ্টৰ বেমাৰ বুলি ড্ক্তৰে কৈছে নেকি?
নাই কোৱা, নাই কোৱা ম তেজখিনি মানে কি জানানা টেষ্টখিনি আজে কৰিছে, ৰিজাল্টটো, ৰিজাল্টটো দিলেহে গম পাব না।
অ', হাৰ্টৰ বেমাৰ নহ'য় এনেও তোমাৰ লো মানে ধৰা দুৰ্বল হ'লে, এনেও হ'য় কেতিয়াবা।
হ'ব পাৰে, এটা সন্দেহ কৰিছে হ'য়তো হাৰ্টৰ বেমাৰ হ'ব পাৰে আৰু।
অ', এতিয়া ডক্টৰে ক'লে কথাটো বেলেগ দিয়াচোন।
মানে ডক্তৰেও গম পোৱা নাই, আজি টেষ্টখিনি কৰিলেহে হা তে কালি ৰিপৰ্টটো, কালি ৰিপৰ্টটো দিব, ৰিপৰ্ট চিপৰ্ট দিলেহে গম পাব।
অ', তাৰমানে ল' প্ৰেচাৰ বেছি হৈ গ'লে, তেতিয়াও মানে সেনেকুৱা হ'য়।
প্ৰেচাৰ নাই, লো প্ৰেচাৰ, নাই হা, সেইকাৰণে সি সন্দেহ কৰিছে আকৌ হ'ব পাৰে।
অ' কিছুমান মানুহ যে দুৰ্বল থাকে যে, কিছুমান মানুহ দুৰ্বল মানুহ বিলাকৰো কষ্ট হ'য়। কিন্তু সেইটো ডক্তৰে গম পাব আৰু টেষ্ট কৰি উঠি পেলাই।
উপন্যাসখন হ'ল নহয়।
অ' পাব্লি হেৰি হ'ল নেকি মানে প্ৰকাশ কৰিলে নেকি?
না কৰা নাই, মান লিখা হৈছে। এতিয়া কি হৈছে, এজন মানুহক মই দিছো হা, কিতাপখনৰ প্ৰুফ খিনি চাব দিছো, বানন চানন আহ, আৰু কিবা কিবি খুটিনাটি সৰু সুৰা ভুল থাকেতো হা বা কিছুমান বাক্য নিমিল নিমি নিমিলাকেও হয়তো আৰু থাকিব পাৰে, সেইখিনি মিলাই দিব আৰু বস্তুখিনি এই কৈছে এসপ্তাহৰ ভিতৰত গোটেইখিনি শেষ কৰি দিব আৰু হা, মানুহজনে তেনেকৈ ক'লে।
অ' মানুহজনে সেইটো কামেই কৰে নেকি?
না মানুহজন টিচাৰ, তেখেতে শিক্ষক এজন, মোৰে শিক্ষ মোৰেই শিক্ষক আছিলে এটা সময়ত, এম ই স্কুলৰ টিচাৰ।
অ'।
আহ, সেয়ে আৰু।
অ' বেছি দিন, তাৰমানে তোমাৰ এতিয়াই প্ৰকাশ হ'বই আৰু বেছি দিন নাই।
হ'ব লাগে, এতিয়া। মই দিম আৰু প্ৰশাসনক, এতিয়া প্ৰশাসনে বা কেতিয়া কি কৰে এতিয়া সেইটোৱে।
অ, ভালেই হৈছে দিয়া। দিবা প্ৰকাশ হ'লে, এটা কপি দিবা।
ডিম, দিয়া ভন্টী।
মইতো বাৰু কিতাপ নপঢ়োৱেই, তথাপিতো তুমি লিখিছা যেতিয়া
চব, নাই একো নাই, এশ আশী পেজৰ কিতাপখন হৈছে, হা। এশ আশীটা পেজ নাহ, এশ আশীটা পৃষ্ঠাৰ হা। তুমি সেই বা ভাগ ভাগ কৰি লবা। ডেইলি যে, দহটা পৃষ্ঠাকে পঢ়া হা তুমি তেনেহ'লে কিমান দিনতো কম্পিট হা তোমাৰ নহ, ডেইলি দহটা, বিছ টাকৈ পৃষ্ঠাটাকে পঢ়িলে ওঠৰ দিনত শেষ হৈ যাব।
অ, আচ্ছা, ডাঙৰ কিতাপখন ডাঙৰ তাৰমানে।
সিমান ডাঙৰ নহয়, এশ আশী পৃষ্ঠাৰ সিমান ডাঙৰ নহয়, সৰু নহয় মিডিয়াম আৰু। হা
অ, মোৰ এতিয়ালৈকে উপন্যাস মানে পঢ়াৰ ভিতৰত মোৰ এখনে ভাল লাগিছে, অসীমত যাৰ হেৰাল সীমা। আৰু এই মোৰ হেৰিৰ ভাল লাগে, অ, কাঞ্চন বৰুৱা আৰু এই হেৰি যে
এইখন কিতাপ
অ, আৰু এই মিৰিজীয়ৰী কোনে লিখিছিলে নো?
ৰজনীকান্ত বৰদলৈ।
অ, ৰজনীকান্ত বৰদলৈৰ উপন্যাসবিলাকো মোৰ ভাল লাগে কিন্তু।
উম, ভাল, ভাল, ভাল, ৰজনীকান্তৰ বৰদলৈৰ কি কিতাপবিলাক বেলেগ কিতাপ।
অ, আৰু একদম সৰু থাকোঁতে পঢ়িছিলো, ৰঞ্জু হাজৰিকাৰ। সেই ডাঙৰ হ'লে আৰু ৰঞ্জু হাজৰিকাৰ নপঢ়ো। একদম সৰু থাকোতে পঢ়িছিলো। উম, সেয়া আৰু, মোৰ মানে অসীমত যাৰ হেৰাল সীমাখনে, ভাল লাগিছে। তাৰ পিছত আৰু তেনেকৈ পঢ়া নাই।
দিম দিয়া, মোৰ কিতাপ খন, ওলাই দিম হা অ, অ, মোৰ কিতাপখনৰ নাম অসমাপ্ত জীৱন ৰাখিছোঁ। অ, এই কিতাপখনৰ এটা কপি দিম ৰ'বা তোমাক।
অ, তোমাৰ চাগে বহুত ভাগৰ লাগিছে ন, দিনটো ঘূৰি- ঘূৰি।
ভাগৰ আৰু কি এই ঘূৰিছোঁ আৰু আহিলোঁ গা পা ধুলোঁ ফ্ৰেছ হৈছোঁ বাৰু এতিয়া।
অ, আহোতে যাওঁ তেওঁ সময় যায় নহয়। মায়ে ভাত বনাইছেনে নাই?
ভাত ৰান্ধিছিলে দুপৰীয়া, মোক ক'লে আবেলি আহি, ক'লে খাবি নেকি আ, মানে নাখাওঁ এতিয়া খাব পইচা নাই নাখালোঁ, থৈ দিছিলে ইমান দুপৰায়া হোটেলতে খালোঁ।
অ, উপায়তো নাই, কাৰণ তুমি ছটা বজাত আহি খোৱা যদি আকৌ তোমাৰ দ, দছটাত কেনেকে খাবা ন।
উম,
সেইটো ঠিকে কৈছে দিয়া।
ভাবিছে কৰ খোৱা নাই কিজানি সেইকাৰনে সুধিছে আৰু, হয়তো ভাবিছে।
অ, কিন্তু এটা কথা অও, তুমি যদি সাতটা বজাত ভাত খোৱা দছটাত কেনেকৈ খাবা, তাতছে গৰম ভাতেই খোৱা হয়নে নহয়।
তাকে।
অ' অ'!
তাৰপিছত, কিতাপখনৰ আৰু এতিয়া, তাকেই মানে, সপোন। দিনে-ৰাতিয়ে, সেয়ে, সপোন দেখি থাকোঁ, ভাবি থাকোঁ এতিয়া, কিতাপখন
হ'ব দিয়া, তুমি ত' লিখা হৈয়ে গ'ল। এতিয়া আৰু পটককে, হ'বই আৰু তেওঁলোকে,
তুমি যদি, এসপ্তাহত হৈ যাব, চেপ্টাৰটো। তুমি যদি, অ'! তুমি যদি তুমি যদি, দহটা পৃষ্ঠাকে পঢ়া ডেইলি, ওঠৰ দিনত শেষ হৈ যাব। উম!
অ'!
এশ আশী পৃষ্ঠাহে।
উম, নাই শেষ হ'বই আৰু। কিন্তু, তোমাৰ প্ৰকাশ কৰোঁতে, কিমান দিন লাগে?
প্ৰকাশ কৰোঁতে, এইটো বেছিদিন নালাগে। সিহঁতৰ ওপৰত কথা, সিহঁতে বা কি
নহয়, বহুত কেই, বহুত কেইটা চপাব নালাগিব, জানোঁ? সময় লাগিব।
হে, নহয়। হে, হে! তুমি নাজানা। কিতাপখন, মানে যেতিয়া, সেৰি কৰিব, চপাব না, হাঁ! মানে, এক ছেকেণ্ডতে মানে, শ-শ কিতাপ মানে, মেচিনৰ পৰা ওলায়। এক্স মতে, ওলাই যায়।
কিন্তু, ওলাই গ'লেও তোমাৰ, সেৰিখন সেৰি কৰিব নালাগিব। এই ধৰা, মানে, গোটেই কেইটা।
ত' সেইটোৱে, সেইটোৱে কৈছোঁ! মানে, তাতে মেচিনত, মানে, এইফালে কাগজ দিব হাঁ!
অ'!
লিখাখিনিতো আছেই। লিখাৰ লগত, কাগজখিনি ফিটিং কৰি চুইচ এটা টিপি দিব। মানে, এক মিনিট তাতে, এশখন কিতাপ ওলাই গ'ল। অ'! ৰেডি হৈ আহে, সেইবিলাক।
অ'! মই বোলোঁ, ক'ভাৰতো কোনোবাই লগাই দিব লাগিব, সনেকে ভাবিছিলোঁ! অঁ!
নাই-নাই, ওপৰৰ কভাৰটো লগাব লাগে। কিন্তু, মাজৰ যিখিনি লিখা, হাঁ! মাজত লিখাখিনি, মানে,
কিন্তু, এই সূতাৰে গাঁঠাখিনি কি? সেইখিনি মেচিনত আহে, ন'?
অ'! মানে, ওপৰৰ যিখিনি বেটুপাত থাকে, কাভাৰখন। হাঁ! ওপৰৰ বাকলিখন মানে, কাভাৰ বুলি কয়তো, অসমীয়াত। অসমীয়াত কৈ বাকলি বুলি কয় নেকি, হাঁ! সেই খিনি মানে, গাঁঠিব লাগে। কিন্তু, বাকী মাজত, যিমানেই পৃষ্ঠা নহয়, এক হাজাৰ পৃষ্ঠা হ'লেও কিতাপ খনত।
কিন্তু ধৰা, বহুত পাতকেইটা ওলাল বাৰু। কিন্তু, মাজৰ এই গাঁঠিটো, সেইবিলাকো গাঁঠি হৈ আহে নেকি? নেকি?
গাঁঠিখিনি নাই, গাঁঠিখিনি দিব লাগে, মাজত এনেকে।
অ'! তেতিয়াহ'লে, অলপ সময় লাগিব। সেইবিলাক চব ধৰা, গাঁঠিব লাগিল। হয় নে নহয়? আৰু তাৰ ওপৰত, এখন কাঠ এখন ডাঙৰ মো টা কাঠ, যে থাকে, সেইখনতো হৈ নাহে চাগে ন'?
সেইখন হৈ নাহে।
অ'! অলপ
সেইখন, অ-অকণমান লাগে কিন্তু মেইন কামখিনি মানে এইট্টি পাৰ্চেণ্ কাম মানে ছেকেনড তে হৈ যায় হা। বাকী বাকী বাকী টুৱেণ্টি পাৰ্চেণ্ট কামহে মানে হে থাকে আৰু মানে টাইম লগায়। লাগে আৰু।
মই দেখা নাই এতিয়ালৈকে।
অঁ' ৰ'বা এটা কথা আছে ৰ'বা। আজি আজি যে মেডিকেলত গ'লোঁ হা
অঁ।
মেডিকেলত যাওঁতে এটা বঙাইগাও মানুহ এটা লগ পালোঁ বঙাগাঁও জিলাৰ আৰু হাঁ। মানে মানে মই লগৰটো লগত কিবা বিয়া বাৰু কথা পাতি আছি সি মোৰ কাষতে বহি আছিলে। সি শুনি শুনা পালে হা, কথাখিনি মোৰ হা।
অঁ' তোমাক ছোৱালী দিব নেকি, নে কি?
অঁ' শুনা শুনা, সি ক'লে ভাইটিতো মানে কি বিয়া হোৱা নাই নেকি সি তেনেকৈ ক'লে। অঁ' নাই দাদা বিয়াটো হোৱা নাই, বিয়াৰ কাৰণে বৰ চিন্তা হৈ আছে ছোৱালী চাই আছোঁ হা। ক'লে মোৰ চিনাকি দুজনী ছোৱালী আছে।
তাৰ তাৰ ৰিলেটিভৰ নে বেলেগ ছোৱালী?
তাৰ ৰিলেটিভ নহয় চিনাকি। নহয় নহয়, তাৰ সম্পৰ্কীয় নহয় তাৰ পৰা আহি মানে চিনাকী মানুহ আৰু। তাৰ চি, সি হৈছে বঙালী ল'ৰা ল'ৰা। তো হাঁ বঙালী মানুহ কিন্তু সি, ‌ক'ত থাকে, বঙাইগাঁৱত।
অঁ' আচ্ছা'।
মানে সি ক'লে কি তাত সি বঙালী মানুহ কিন্তু অসমীয়া ছোৱালী দুয়োজনী অসমীয়া ছোৱালী হা, মই বোলো মনটো মইতো মোৰ ভাল লাগিল আৰু তাৰপিছত মই কলোঁ ঠিক আছে আপুনি এটা কাম কৰক, আ‌হ' মোৰ সেইকাৰণ মোৰ কথাটো সুধিব, মোৰ গোটেই ডিটেইলছ খিনিও কৈ দিলোঁ হা। কি কৰোঁ কি নক কৰোঁ হা, ক'ত থাকোঁ হা, কি পঢ়িলোঁ হা। গোটেইখিনি কৈ দিলোঁ তাৰ নম্বৰ টো আনিলোঁ, মোৰ নম্বৰটো সি ছেভ কৰিলে মইয়ো তাৰ ছেভ কৰিলোঁ‌ হুম।
দিয়া ঠিকে আছে দিয়া। ভাগ্যত য'তেই আছে তাতে মিলাব ন। ভাগ্যত য'তেই আছে তাতে ঘূৰাই ঘূৰাই মিলাব।
সেইটোৱেই, সেনেকুৱাই হ'ব পাৰে।
এইবিলাক মানে কপালত লিখা থাকে বুজি পালা। যাৰে য'তে লিখা আছে তাতেই হ'ব।
সেই মানুহৰ কপালৰ লিখন খণ্ডন নাযায় না।
অঁ' সেইটোৱে কথা আৰু তোমাৰ য'তে ভাগ্যত হ'ব লগা আছে তাতেই হ'ব। গতিকে ইমান হেৰি কৰিব কাৰণ তুমিতো মানেটোক কেনেকৈ হঠাৎ লগ পালা কথাটো কৈছোঁ দিয়াচোন।
হয় হয় হয়।
য'তে যাৰে হ'ব লগা আছে তুমি যদি ঘৰৰ ওচৰ দূৰতো বিচাৰিছে কিজানি ঘৰৰ ওচৰ ওচৰতে হ'বলা। সেনেকুৱা কথা আৰু মুঠতে বিচাৰ থাকিলেও নোপোৱা কিন্তু তোমাৰ ভাগ্যত য'তে লি খা আছে তুমি নিবিচাৰিলেও পাই যাবা। ঠিক আছে দিয়া, তোমাক মই আহ' অলপ পিছত ফোন কৰি আছোঁ হা।
হ'ব হ'ব দিয়া।